শুনিছা
আহ শুনিছো দেক
উম কি কৰি আছো
কিনো কৰিবি আৰু এই ভাত পানী কেইটা খাই পেলাই অকন জিৰণি লৈছো
অ
আজি মানে মই উম ভালে কৰিলো দে মানে মই ভাত বনাইছিলো যে আজি একদম বহুত ভাগৰ লাগিছে
বা তই বনালি নি আজি
উম বনাওেচোন মাজে মাজে মই
আহ আহ তে ভালেই ঠিকে আছে তাকে বোলো খবৰ এটা লও তোৰ বাকী এই যিহে গৰম খালো দে কেইটামান খালো আৰু
উম উম কিহেৰে খালি
এই দালি ভাত আচাৰ তেনেকেই খালো তই কিহেদি খালি
মই খালো বাৰু মাংস চাংস দি পেলাই অ অকমান আচাৰ আছিলে আমৰ আচাৰ
অ আচাৰ মই আম গাছ টেঙা আৰু জলকীয়া কেঁচা খাইছিলো খুব ভাল লাগে জান নে ঘৰত বনোৱা যে
অ খুব ভাল লাগে তহঁতৰ ঘৰত যে মই আচাৰ খাইছিলো তেতেলীৰ আচাৰ
অ অ ভাল লাগে উম ঘৰত বনোৱা আচাৰৰ কথাই বেলেগ
উম হয় বাহিৰত বনোৱাবিলাকক বেছি নিমখটো বেছি দিয়ে সেই কাৰণে ইমান ভাল নাপাওঁ
অ আৰু বাহিৰত বনোৱা আচাৰবোৰত ভিনেগাৰ দিয়ে ন অলপ খাবলৈ পিছত মানে যিমানে নহয় কেমিকেল দিয়ে
অ আৰু কি তেল যা ব্যৱহাৰ কৰিব নাই একো ঠিক নাই হয়
আমি গমো নাপাও ন সেইকাৰণে আমি এতিয়া এইটো তেল এইটো আচাৰ এতিয়া ঘৰত বনোৱা হয়। সেইকাৰণে এইটো খাইও ভাল লাগে যেনেবা
উম
নো কি বস্তু খিনি গোটেইখিনি গোটাই মেলি বনাই থোৱা বনোৱাৰ পাছত য়ত ৰদত দিলেই হ'ল
অ হৈ গ'ল তাৰপিছত মছলা চচলা খিনি দি পেলাই ধুনীয়াকে আৰু ৰদত মেলি দিলে ধুনীয়াক এই বস্তুতটো হৈয়ে যায়
উম ইমান গৰম আৰু সেনেকেই খুৱাই ভাল দে মাংস চাংস আনিলেও খাব লাগিব সান মনে ননে যায়
মনে নাযায় পানী ঢালি খোৱাই ভাল তাতকে ভাতকেইটা আচাৰৰ লগত
বিলাহী পিটিকা বিলাহী পিটিকা অ সেইটোৱে মোৰ খুব ভাল লাগে বিলাহী পুৰি পুৰি লৈ কিনে পিটিকা কৰি খাবলৈ খুব ভাল লাগে
উম কনি আমলেট অলপ বনালিলেই হ'ল ধুনীয়া লাগে
অ ভাল লাগে বাকী এতিয়া কি কৰি আছ
হেই মোবাইল টো উলিয়াই লৈছো তো অকমান কিবা কিবি চাও বুলি শুই শুই মানে কিবা কিবি চালো হয় আৰু ভাগৰ লাগিছে যে মানে এইটো বস্তুটো চা মানে ভাগৰ লাগিছ তথাপিও মানে মোবাইলটো চাম
উম উ উ উ গৰম কেনেকুৱা তাত
গৰম ধুনীয়া গৰম দিছে
হ হ
কিয়নো সুধিছ তই গৰমৰ কথা
ক'তো যাব মন নাযায় ইমান গৰম পৰিছে
উম হয় দে যিহে গৰম দিছে আৰু
উম
কলৈনো যাবি আৰু ইমান গৰমত
অ মানে বাহিৰলৈ ওলাই যাবলৈ কাৰণে কিবা কিবি লগাব লাগে যে সেইখিনি কাৰণেহে বেছি দিগদাৰ হয় অকমান কিবা এটা লগাববি মুখখন গোটেই ঘামি যাব অকমান পিছত মোক মুখখন চাব নোৱাৰা অৱস্থা অ আৰু কাজল চাজল লগালেটো আৰু অৱস্থা
দুই তিনিবাৰ গা ধুব লগীয়া অৱস্থা হৈ আছে। তয়ে ক
উম মইতো ধুৱৱে ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আকৌ সন্ধিয়া আগে আগে।
উম হয় দে ধুব লাগিব যি গৰম।
তথাপিও লাভটোতো একো নাইয়ে কাৰণ, বাকী আৰু সেয়াই আৰু চলি আছে আৰু
অ নহয় ভণ্টিৰ ভণ্টিৰ পৰীক্ষা শেষ হল ন।
অ ভণ্টিৰ পৰীক্ষা শেষ হল ইত এতিয়া আকৌ, তাইক কিবাত বি এ পৰীক্ষা মানে দিয়াম যে, এই নাৰ্ছিঙৰ মানেই টি এ নেমৰ
অ, হক দে।
উম
গ্ৰেজুুৱেচন কৰাতকে হাই ছেকেণ্ডৰী পাছ কৰি এইবিলাক নাৰ্ছিং
এতিয়া চা এতিয়া আমিয়ে বি এ পঢ়ি আছো হয় নে? কিনো কৰি আছো? আৰু একো কৰিব পৰা নাই হয় নে আৰু কেতিয়া বেলেগ কিবা পহিম আকৌ বি এড চি এড কৰিবই আছে।
হয়
এই বিয়া হোৱালে আধা বয়সে হৈ যাব গৈ।
অহ হয় দে তাকে এনেই বত বতৰ ভাল হলে কৰবাত ফুৰিব যাবি নে নেযাওঁ?
বতৰ ভাল হলে যাম দেই মোক বহুত ঘৰত থাকি অশান্তি লাগিছে চাও গৰমতটো বেছি অশান্তি লাগিছে মানে।
বৰদোৱা গলি।
নাই নাই বৰদোৱা যোৱা নাই।
মইও যোৱা নাই ইমান ওচৰতে আমাৰ তেওঁ আমাৰ যোৱা হোৱা নাই দেখি ছ।
এই কিবা কিবা কিবি মানে ভাবি থাকা যায় যাম যাম বুলি তাৰপিছত আকৌ কিবা বি অ,
অসুবিধা আহি যায় হয় দে হয় সেইটো অসুবিধা চবৰে হয় আৰু অ তাকে উম বহুত ভাল ভাল প্ৰকল্প বনাইছে অ, বহুত ভাল ভাল প্ৰকল্প বনাইছেটো চাব যায় একেলগে চাম দে ভাল লাগিব
একেলগে যাম দে তাৰপিছত আকৌ তোৰ জনী ঘৰতো সোমাব পাৰিবি
অ, অ, তহঁতৰ আইতাহঁতৰ ঘৰ আছে নহয় তাতে? অ, তাতে আমি গলেও ভাত খুৱাকে মাতিছে মোৰ নৰদ জনীয়ে।
উম
তাকে চাওঁচোন বোলো কৈছো আৰু যে সময় সুবিধা মিলাই যাম দিয়া। হুলু
উম
সিদিনাখন আকৌ আমাৰ ভাগিনজনী জন্মদিন গ'ল নহয় মাতি আছিলে একে জোৰকে মাতিছিলে যাবলৈ নোৱাৰিলো জাননে যি গৰম।
গৰমতনো ক'ত ওলাই যাবি তাকো দিন দিনে দুপ দুপৰে নোৱাৰি নহয় সন্ধিয়া ওলাই গলেও বেলেগ কথা।
হয় দে আকৌ ৰাস্তাও বৰ দূৰ নহয়। যাবলৈ অসুবিধা দেচোন দিনটো ৰ'দ দি থাকে ৰাতি বেলিকা আকৌ গৰম ঠাণ্ডা কি হেৰি কাৰণে যাবই নোৱাৰি গৰমৰ কাৰণে যাব বই নোৱাৰি আকৌ দিনটো তাত তাৰপিছত ৰাতি আকৌ হেৰিয়ে হৈ যায় আন্ধাৰে হৈ যায়
উম মানে উম চহৰ ফালেদি গ'লে ইমান কথা নাই কিন্তু আকৌ বেলেগ ৰাস গ' গাঁৱৰ মাজে মাজে মাজে গলে সেই ৰাস্তাটো অকন মানে বেয়া অশান্তি লাগে যাবলৈ
যে মই বৰ টান পাওঁ
অ সেই দলং কিখন এইটো আমাৰ গাড়ীখন গাড়ীখনত গৈয়ো মানে মোৰ অশান্তি লাগেহে ভালে
অ সেই দলং কেইখনত মই বৰ টান পাওঁ
ইমান খিনি মানুহ আছে চোৱা ওচৰত সিহঁতে জনো ঠিক কৰি লব পাৰা নাই
চৰকাৰে নকৰে সেহেঁতে চৰকাৰক দোষ দিব কিন্তু সেহেঁতেও সিহঁতেও ক'ব লাগিব ন চৰকাৰক অনুৰোধ কৰিব লাগিব এতিয়া চৰকাৰে সেইটোৱে চৰকাৰে জানো চবতে এতিয়া ঘূৰিলে হ'ব কচোন বাৰু
উম আৰু ইমান ভিতৰ ভিতৰ ৰাস্তাত নো চৰকাৰ ঘুই ফিব নে আৰু
উম সেইটোৱেটো
উম
বাকী তহঁতৰ ঘৰত আম আছেনে নাই?
আমটো উম মানে নায়েই আম আৰু গছডাল সৰু যে
অ নহয় গছ আছেনে নাই বোলো
অ গছ গছ আছে
অ আমাৰ আকৌ বিয়াতে আমাৰ আকৌ বিয়াতে গছ কাটি দিলে এডালহে আছে আমাৰো
উম এতিয়া আছে জানো
এতিয়া আম ক আম নায়েই আমাৰ যি ডালত লাগিছে কমকেই লাগিলে এই আমাৰ ভাইটি এটা আছে নহয় ল'ৰা এটা আছে তাক ক'ব লাগিব ৰ বিচাৰিবলৈ পথাৰৰ ফালে ফুৰিবলৈ যাও যদি তেতিয়া আনিম আহিবি নহলে পাৰ যদি একেলগে তেতিয়া আম খাম দে এনেকুৱা গৰমত যিমান নহওক অলপ কষ্ট কৰি ওলাই আহি আম কেইটামান খালে ভালো লাগিব
হয় দে মানে আৰু টেঙাৰ জু জুতিয়েই বেলেগ
অ গৰমত টেঙা খোৱাৰ মজা এটাও আছে আকৌ দেই
উম কিন্তু খালি জলকীয়া জলকীয়া টো অকণ সৰহকে দি মুখে পানী ওলাই আহিব তেতিয়া বেছি ভাল লাগিব
গৰমতো চৰ্দি লাগে এ শুনিয়ে হাঁহিব মানুহে এই গৰম বুলি আইচক্ৰীম খালো সেইটোয়ে গৰম বুলি আইচক্ৰীম খালো চৰদি লাগি গ'ল
উম
হে আছো আৰু এতিয়া গৰমত তেনেকে এতিয়া এ চি লগাবও পাৰা নাই চৰ্দি কাৰণে
অ বাকী বাৰ খবৰ কচোন
বাৰ খবৰ ভালেই দে গা মূৰ
অ গা মূৰ ভালে থাকিলেই ভাল লাগে আৰু
অ চাৰি মাহত সোমাইছে ন এতিয়া ডক্তৰৰ ওচৰত গৈছে আল্ট্ৰাচাউড কৰিছে কিবা কিবি এহোপা চেক আপ কৈছে আৰু ডক্টৰে চব ভাল বুলিয়ে ভালে বোলে হওক আৰু দে
ভালে ভালে হওক আৰু তাই মোক কৈয়ে থাকে যে হেৰি তাই মোক কৈয়ে থাকে টু পইণ্ট জিৰ' আহিব বোলে মোৰ বোলে
অ উম তাকে তাই যি এতিয়াও তাই সৰু ল'ৰা ছোৱালীৰ নিচিনাই দুষ্টামি কৰি থাকে
সেইয়ে সেইটো ভাবিয়ে ছা তই তাইৰ ল'ৰা ছোৱালীটো কিমান দুষ্টামী হব নহলে
কয় ন মানুহে ছোৱালী মানুহ গহীন হব লাগে বুলি ত' আমি তেনেকুৱাতো গহীন নহয় হৈয়ে ত' তাই এতিয়া ল'ৰা ছোৱালী হব
আমাতকে ডাঙৰ হয়নৰে বা ত আমি অকমান মানে যিমানে যি নহওক মানুহৰ আগত আহ গহীন স্বভাৱটো আমি দেখুৱাও কিন্তু বা উম নহব
তেনেকে থাকে আৰু তাত ধেমালি ধুমলাক কৰে
অ আমি ভালো পাওঁ যেনিবা হয়
উম সেইটোয়ে ভাল লাগে
বেলেগ ডাঙৰ ডাঙৰ মানুহে হে
হা
সিহঁতে কৰি নাপালে সেইকাৰণে লোকক পুৱা আকৌ আহে সমালোচনা কৰিবলৈ কাৰণে ন সেইটোয়ে বুজি পাব লাগে ন সিহঁত সিহঁতৰ সময় জানো আমাৰ সময়
সেইটোৱে আৰু উম বাকী সেয়া আগৰ দিনৰো বেলেগ কথা আছিলে আগৰ দিনৰ মানুহেও কষ্ট কৰিছিলে আজিকালি আমাৰ জানো তেনেকে কষ্ট আজিকালি আগৰ দিনৰ মানুহে এতিয়া কিবা এটা ঘৰ মুচিবলে কাৰণে একে বহি লব আমি টো এতিয়া এইডাল লাঠিডাল যে পায় আমি সেইডাল দিয়ে মুচো টো' আগৰ দিনৰ মানুহৰ বেমাৰো নহয় আজিকালিহে এতিয়া মৰে কথা কৈছো গৰমৰ কাৰণে দুটা আইচ ক্ৰীম খাওতে চৰ্দিহে লাগি গ'ল বেলেগৰ কিন্তু আগৰ দিনৰ অ আগৰ দিনৰ মানুহৰ নালাগে সেইটোয়ে আৰু আমাৰ আইতাহঁতকে চাবিচোন কিমান এতিয়ালৈকে সুস্থ সবল হৈ আছে আমি আমি অ আমি আ আজি এইটো দিনতে এইটো ইমান ইমান খিনি বয়সতে আমি আমাৰ গা বেয়া এইত এইটো সেইটো
কিবা বেয়া এতিয়া মোৰ কঁকাল বিষাই আছে গম পাই
সেই কি তোৰ কলো সেইটোৱে আৰু আগৰ দিনৰ মানুহে কিবা এটা কয় যদিও উম ভাবি চিন্তিয়ে কয় উম
মানে মোৰ ইমান এলাহ
আমাৰ ভাইটিয়েতটো তাকো নকৰে সি কবহে নিজে কৰি লোৱা মোৰ এলাহ লাগে লাগিছে বুলিহে ক'ব লাগিলে কৰে কিন্তু দেখিও কাম কৰে কথা শুনে কাৰণে ভাল লাগে
পতকৈ নুশুনে
আমাৰ ইয়াক মই পুৰা দুখত কোৱা নিচিনাও পোৱালি কৰি যে পোৱালি বুলি মাতো তাক মৰমতে মই এই কৰি দে না এনেকে কমও তেতিয়া দিব সে দিয়া দিয়া আকৌ দিছো দিয়া বোলে
তব পোৱালি বুলি মাটোতে কৰি দে মইতো খাই মানুহ বুলি মাতো তথাপিও নিদিয়ে
সি সেয়া পিছফালে খেলি আছে লগৰ দুটা আহিলে লগৰ দুটাৰ লগত খেলি আছিলে পথাৰত হে আকৌ পানী খাবলৈ বিচাৰিছে আকৌ গৈ পেলাই বেয়াও লাগিছে খেলি আছে আকৌ পানি দুনি দিছো গ তে মথাা চথাাাত তাই লৈছে বল খেলিছে ফু‌‌তিত বল
উম উম দে হ'ব দে নহলে অকমান অ অকমান মই ফুল কৰি লওঁ দে হ'ব দে উম উম উম উম হ'ব দে
উম
উ